হেল্ল'।
হেল্ল'।
হেল্ল'। হেল্ল'। শুনিছা? কি কৰিছা?
এনেই আছো মই।
অ
হেল্ল'।
ভাত খালা নাই?
শুনিছা? নাই খামহে, তুম তুমি খালা?
ভাত খালা , মই খাইে আছো।
কোৱা তুমি খালা? অ', কিহেৰে?
আৰু আছাৰ তেনেকে।
অ', অ', কেইটা বজাত উঠিলা আজি?
আজি ৰাতিপুৱা চাৰিটামান টে উঠিলো।
উম, পৰীক্ষা কেনেকুৱা হল? উম,
পৰীক্ষা ভালে হৈছে।
হম, এতিয়া
তোমালোকৰ ভাত হোৱা নাই এতিয়ালেকে আমাৰ কাইলে ম অ, আমাৰ কাইলৈ মেডিকেল চাৰ্জিকেল নাৰ্ছিং আছে।
অ', অ', মাজততো বন্ধ নাই ন তোমালোকৰ পৰীক্ষাৰ।
নাই - নাই বন্ধ নাই।
উম, লাটতে হব।
ফাইনেল উম, লাটতে আমাৰ ফাইনেল এক্সামতে বন্ধ নাথাকে।
অ, যাম। পুৰা একদম এদিনৰ পিছত - এদিনৰ পিছত এদিন এনেকে।
উম, এনেকুৱা ফাইনেল একজামত বন্ধ লাগে হয় নে কোৱা।
উম-উম। তাৰমানে অকমান মাথাটোত বেছিকে সোমাবলে অকমান ৰেষ্ট দিব লাগে নহয় নিজকে।
সেইটোৱেই কাৰণ ভাগৰ লাগেহি ন আৰু এতিয়া চোৱা হা আজি ৰাতিপুৱা চাৰিটাতে উঠি মই পঢ়িলো এতিয়াতো মোৰ টোপনি ধৰিব। কাইলৈ কাৰণে পঢ়িবলে হয় ন কোৱা। উম, সেইকাৰণেই।
নহবা তুমি কাম এটা কৰিবা স্কুলৰ পৰা পৰীক্ষা দি অহাৰ পিছত
অ',
অকমান
কোৱা?
আহি গা চা ধুই মেলি বিচনাখনতে পৰি অকণমান জীৰাই দিবা।
উম, টাইম নাই।
ভাত পানীকেইটা খাই দিলে এনেও উম, ভাত পানী কেইটা খাই দিলেও এনেও এনেকুৱা সময়কনত
অ',
টোপনি - টোপনি ধৰি আহে।
টোপনি বাৰ ধৰিব শুলে এনেও টোপনি যাম কিন্তু এতিয়া টাইম নাই জানা। তেতিয়া আমাৰ সন্ধিয়া টাইমত আমাৰ মবাইলটো লৈ ল'ব। উম, তাৰপিছত মোৰো অলপ মোবাইলৰ কামো আছে কৰিবলে। সেইখিনিতো কন টাইমতে লাগিব ন, অ', অ', মোবাইলক চাই চাই পঢ়ো।
উম - উম - উম। আজে কালি কিন্তু মোবাইল ফোনতটো অহাৰ পৰা বহুতখিনি পঢ়া লৰা ছোৱালী সুবিধা হৈ গৈছে দেই। উম, তানে কিছুমান বস্তু আমি আগতে যেনেকে তোমাৰ চাজেচনত বিচাৰি ফুৰিব লাগে প্ৰশ্ন উত্তৰবোৰ। আজিকালি মোবাইলত মাৰি দিলে ওলাই যায়।
সেইটোৱে আৰু এতিয়া সেইকাৰণে চাজেচন কোনো তেনেকে কিনা নহয়।
উম।
আৰু আজিকালিতো এ আইতো বহুত বেছি ওপৰলৈ উঠি গৈছেগৈ। কৰিব নোৱাৰা কাম একোৱেই নাইকিয়া হৈ গৈছে।
তোমাৰ মোক চেণ্ডেল এযোৰ দিয়া কথা আছিল নহয় কি হ'ল সেইযোৰ।
অৰ্ডাৰ দি থৈছো যাব চাগে।
ক'ত পালেহি।
কালি ৰাজস্থানৰ জেগাখন পাইছিলেহি।
অ'
আজি জানো কত পাইছে মই গমে চোৱাই নাই।
উম
তুমিতো গুৱাহাটী আহিবা ন।
অ' মই আহো কানিও ধুবলে আছে মই কাপোৰ কানি ধুব লাগিব। উম চব লেতেৰা হৈ আছে।
অ', কেইদিন থাকিবা। হেল্ল'
তোমাৰ বেছি দিন নাথাকো এদিন বা দুদিন।
দুদিন এদিন, কেইদিনত।
দুদিন এদিনৰ কাম আছে দুদিন এদিনৰ কাম আছে মানে এদিনত হৈ গলে মই একেদিনাই উভতি দিম তোমাৰ এই। ফেঞ্চি বজাৰৰ পৰা বস্তু আনিবলৈ আছে মানে দোকানলে
অ', তোমাৰ দোকান আছে ন
অ' মোবাইলৰ দোকান আছোঁ মোবাইলৰ কোভাৰ মোবাইলৰ চাৰ্জাৰ।
অ', সেইবিলাক
আৰু কিবা কিবি ফটো ফ্ৰেম, চেম, হাতত পিন্ধা খাৰুমণি। তাৰপা কাপোৰ কেইটামানো আনিব লাগিব।
উম মোকো কিবা এটা কিনি দিবা।
কেইবাতাও বস্তু, হ'ব হ'ব লগ পালেতো কিনিদিম তুমি যদি আহা এফালে ওলাই।
অ', কি আৰু কি কেইবটাও বস্তু
কেবাটাও বস্তু কিনিবলৈ আছে মানে
অ',
তাৰমানে একেদিনা যদি গোটেইখিনি মই পাই যাওঁ তেতিয়া মই একেদিনাই উভতি দিব পাৰিম আ থাকি এদিন পিছদিনা মই উভতি দিব পাৰিম
উম ত' মানে আগদিনাখন ৰাতিপুৱাই আহিব চাগে
উম
অ' তুমি ৰাতিপুৱা যদি অ' তুমি যদি ৰাতিপুৱাই ৰাতিপুৱা ট্ৰেইন পাই নাই সোনকালে পাই হবলা ন অ' জানো তুমি চাগে আগদিনা আহিব লাগিব তেন্তে আগদিনাখন আহিব লাগিব
তাৰমানে মই গাড়ীত নাযাওঁ গাড়ীত ভাড়াটো বেছি পৰে
উম উম
তাৰ গুৱাহাটী ষ্টেন ষ্টেচনত নামিলে তাপা বেছি অ লগৰ ল'ৰা আছে তাৰ ৰোমতে থাকিম
উম গুৱাহাটী ষ্টেচনৰ পৰা ফেঞ্চী বজাৰ একে লগতেটো
উম সেইকাৰণে কৈছো গুৱাহাটী ষ্টেচনটে নামিম বুলি অ হ'ব
থাকিবাই যেতিয়া
উম উম এতিয়া পঢ়াত কেতিয়া পু বহিবা
বহিম আৰু মই মেনকে ৰা কাইলে ৰাতিপুৱা পঢ়িম মোৰ সেইকণ পঢ়িলে মোৰ মনত থাকে
তোমালোকৰ এতিয়া বন্ধ কেতিয়ালে দিব
আমাৰ চাগে দেওবাৰ মানে দিব নিকি
উম উম উম
তেতিয়া মানে দেওবাৰে মানে মই ঘৰলে গুচি যাম শনিবাৰলেকে ক্লাছ হ'ব ক্লাছ নহয় মানে পৰীক্ষা শনিবাৰ লেকে
অ তাকেহে তোমালোকৰ এতিয়া তাৰমানে কাপোৰ কানিও বান্ধি থবলগীয়া হলেই আৰু
অ কাপোৰ কানি মানে মোৰ বেগ এটাতে মই হেৰি যোনখিনি মানে ফুৰিবলে যোৱা কাপোৰ সেইখিনি মই সিদিনাখনে ভৰাই থৈছিলো হা তামানে যোনখিনি মানে আগৰ পৰাই মই সেইটো বেগতে ভৰাই থওঁ খালি মানে যোনখিনি মই লৈ নাযাওঁ সেইখিনি মই। টো ডাঙৰ বেগটো তাৰ মানে ট্ৰলি বেগ যে ট্ৰলি তোলে ভৰাই দিলো এতিয়া বাকী খিনি তাত আছে সেয়া নুলিয়াও আৰু থাকক আৰু যি যি আছে। যি পিন্ধিম পিন্ধিম আৰু তাপাই মোৰ মানে আৰু উলিয়াই। কিয় মন নাই কাৰ এতিয়া টাইম নাই গৈ আৰু ন আকৌ নতুনকে পেক কৰি থাকিবলে সেইকাৰণে সেইখিনিকে লৈ গুচি যাম তাৰপিছত আৰু যেনিবা যোনখিনি ঘৰত পিন্ধিম সেই সেই সেইকেইটা কেইটামান কাপোৰ হ'ব আৰু ঘৰত পিন্ধা সেইকেইটা কাপ লৈ লও ওপৰতে তাৰ ওপৰতে ভৰাই লম
হুম
বাকি আৰু নাই
উম
আকৌ চেণ্ডেল ল'ব লাগিব নিকি। এযোৰ পিন্ধি যাম, আৰু এযোৰ চাগে লৈ যাম।
উম।
এনে মোৰ ঘৰত তো কেইযোৰমান চেন্দেল থৈয়ে দিয়া আছে আও
উম।
অ' বা বাও এতিয়া মাহীহতৰ ঘৰতে আছে ন। তাইৰো কাপোৰ, চেণ্ডেল চব ঘৰটে আছে কিবা কিবি। মানে নিনিলেও হয় মানে ঘৰত পিন্ধিবলৈ কিন্তু তাইৰ কাপোৰ চব মই নিপিন্ধো মানে তাই যেনেকুৱা। ডিজাইনৰ পিন্ধে।
অ অ' তোমাৰ আকৌ হেৰি নহয় বাকো কিবা বস্তু দিবলৈ আছে নহয় ন? বাকো বস্তু দিব লাগিব।
যদি মানে দিয়ে দাদা এজনে মানে দি থৈ যাবহি বুলি কৈছিলে আও যদি দিয়ে তেনেহ'লে পিন্ধা হ'ব। যদি নিদিয়ে তেনেহ'লে। নহয় কি যদি দিয়ে তেনেহ'লে লৈ যাম যদি নিদিয়ে তেনেহ'লে নিয়া নহয় আৰু।
অ', অ', কথাটো সেইটোহে মানে।
উম,